অ', শুনা পাইছো না, অ', অ'।
পাইছোঁ, নমস্কাৰ।
নমস্কাৰ।
অ', আজি আমি এতিয়া মানে শিক্ষাৰ বাবে আলোচনা কৰিম। আপুনি এতিয়া শিক্ষাৰ বাবে ক'ব পাৰিব।
অ'। অ', আমি চব জানে। শিক্ষাৰটো মানে অ আমাৰ জীৱনত অ', বহুত প্ৰয়োজন হয়, অ শি শিক্ষাৰ নহ'লে মানে মানুহবিলাক
হয়।
সন্মান নিদিয়ে।
হয়- হয়।
আৰু হয় না।
হয়- হয়।
শিক্ষা নহ'লে মানে প্ৰতিভিখন অন্ধকাৰ হয়।
হয়।
ইয়াৰ কাৰণে মানে ল'ৰাটাৰ ছোৱালীৰ ল চলিব লগা
হয়।
মানে চলিব লগা পদ অনুসাৰে মানে, এ শিক্ষা দিয়াৰ মানে তাতে তেওঁ বুঢ়া হ'লেও মানে অ আনি দিব, হয়না।
উম, হয়- হয়।
নহ'লে মানে বুঢ়া হ'লে মানে নিজৰ বয়স পাৰ হ'লে সি মানে এ ল'ৰাজন মানে মনত নাথাকিব। হয় না? মানে-মানে অ', আজি প্ৰতিবিধ মানে মানুহ বিলাকে অ, মানে শিক্ষাৰ যোগেদি মানে
হয়।
তোনোত যাব পাৰে।
হয়।
কি-কি আছে মানে কি নাই মানে তাক তাক চাবা চাই আহিব পাৰে, মানে অ মানে মা মানুহৰ মানে সময় সদায় নৰকে মমাইয়ে পোৱাতেহি মানে এইবিলাক শিক্ষা মানে শিকি ল'ব লাগে। অ, শিকি লোৱাটো মানে ভাল হয়। শিক্ষাৰ বাবে অ, আজিৰ দেহত শিক্ষাৰ যোগেদি মানে কোনিবা এম এল এ কোনিবা এম পি কোনিবা মন্ত্ৰী অ, শিক্ষায়ে আজি সি মানে সি বিলাকে বনাইছে। আমি মানে চব জানে শি কথা মানে আমি অ, সৰু
আমাৰ ল'ৰা ছোৱালী মানে সৰু-সৰুৰ পৰাই মানে শিক্ষাৰ অ, যেনে উম, কিন চাৰি তিন মাহ চাৰি তিন বছৰ হ'লে মানে আমি এইটো অ, যে নাৰছাৰী কেজি মানে
অ'।
এইবিলাকত মানে এ শিক্ষা দিব পাৰোঁ, অ'। আমি মানে সৰু-সৰু-সৰু
হয়।
সময়তে মানে আমাৰ লাৰু ল'ৰা ছোৱালী বিলাকো মানে অ, যি
অ', হয়।
মানে যিমান পাৰোঁ অ, মানে ভাল ভালকে মানে শিক্ষা আমি ইয়াৰ
দিব লাগে।
দিবা লাগিব, শিকিবা লাগিব। মানে শিক্ষাটো মানে বহুত টাইপত মানে বিভিন্ন টাইপত মানে শিক্ষা ক'বা পাৰোঁ আমি যেনে বেলেগ-বেলেগৰ মানে অ অ, বেলেগ-বেলেগ বিভাগৰ মানে শিক্ষা আছে।
অ', হয়।
আমি শিকিলো বা বহুত মানে কাম আছে এইবিলাকো মানে
হয়।
শিক্ষা কব পাৰে।
হয়-হয়।
অ', শিক্ষাঅৰ শিক্ষায়ৰ বিষয় আপুনি বি আপুনি এই সময়ত অলপ আলোচনা কৰিব পাৰিব?
অ', হ'ব নমস্কাৰ মোৰ পৰা আপোনাক। অ, আপুনি যেতিয়া মানে শিক্ষাৰ বাবে যি বিলাক যি শিক্ষাৰ বিষয়ে আপুনি কৈছে সেইবিলাক চবে মানে হত্যা আৰু ন বুজিব নোপোৱা বিলাকো মানে বুজি পালোঁ। শিক্ষাৰ বিষয়ে মানে শিক্ষা কলে মানে আমি কব পাৰে যিহেতু অ, ল'ৰা ছোৱালী যেতিয়া মা বা গৰ্ভৰ পৰা যেতিয়া ওলাই খিনি মানে যে এতিয়া তিন বছৰ বা চাৰি তিন বছৰ হৈ যাব তেনেহলে মানে শিক্ষা লবলৈ মানে গাঁৱৰ-গাঁৱৰ চবৰ আৰু গাঁৱৰ মানে অংগনবাদী থাকে। ইয়াতে মানে আমি আগতে লৈ যায় তাৰ পিছত সিহঁত এতিয়া বাইদেউ বিলাক যেতিয়া সেই ছোৱালী ল'ৰা বিলাকৰ মানে শিকিব কাৰণে যেতিয়া হাত ধৰি পালে ইহঁতক পেঞ্চিল বা অ, এইবিলাক লৈ পালে মানে সিহঁতে হাত ধৰি ফালে লিখিব শিকিব এইবিলাক ইয়াৰ পৰাই মানে ইহঁতে যেতিয়া ডাঙৰ হৈ যাব। যেতিয়া চাৰি বছৰ হৈ যাব তেতিয়া মানে ইহঁতে কিছুমানে বড় মিডিয়ামৰ স্কুলত পঢ়ি কিছুমানে ইংলিছ মিডিয়াম বিভিন্ন মানে অভাইঘৰ স্কুল আছে এছামিচ, বদ বা ইংলিছ মিডিয়াম এনেকা স্কুল আছে। যেতিয়া মানে বৈয়ক হৈ যাব যেতিয়া বয়স হৈ পালে মানে সিহঁতে মানে স্কুলত যাব। তাৰ পিছত ইহঁতে যেতিয়া পঢ়ি পালে যেতিয়া ডাঙৰ হৈ যাব ক্লাছ ফাইভৰ পৰা যেতিয়া টেন লগে যেতিয়াও হ'ব ইহত মানে মেট্ৰিক দিব, ইয়াৰ পিছত যেতিয়া মেট্ৰিক ৰিজাল্ট পাই কিনি যেতিয়া পাছ হ'ব তেনেহলে সিহঁতে মানে কলেজ পঢ়ি যাব কলেজ পঢ়াৰ পিছত মানে ইহঁতে বিলাক এনেক মানে ভৰি পালে মানে যেতিয়া নিজে-নিজে মানে নিজৰ মানে অ, শিক্ষাৰ বাবে ইহঁতেহ কাম কৰিবলৈ মানে অ, কিছুমানে মানে-মানে হয়তো সিহঁতে অ, বিজনেচ কৰা বা চাকৰি কাম কৰা বা কিছুমানে টিচাৰ বা মাষ্টৰ হ'বলৈ সপোন থাকে, ইটো